নমস্কাৰ, শুনি আছে আপুনি মোৰ মাতটো?
হয়।
হেল্ল'।
হয়।
হয় কোনা পাই আছে ন ভালদৰে মোৰ কথাখিনি? হয়, মই জানিব বিচাৰিছিলোঁ অসমৰ মীন পালনৰ বিষয়ে। আপুনি যদি ব্যস্ত নহয় মোক অলপ চমুকৈ জনাব পাৰে নেকি?
হয়, হয়।
হয়, ক'বচোন।
হয় যে আপো আপুনি আ মানে আ সুধিছে যে মীন পালনৰ বিষয়ে যিহেতু আপুনি আ মোক সুধিছে, গতিকে মই আ দুষাৰি আপোনাৰ আগত আ ব্যক্ত কৰিছোঁ বাৰু।
হয়।
মানে মীন পালন আ মানে বৰ্তমান সময়ৰ
হয়, হয়।
যে এক মানে লাভ লাভজনক আ আৰু গুৰুত তপূৰ্ণ আ আপোনাৰ আ ব্যৱসায়ী বুলিয়ে ক'ব লাগিব আৰু উম লগতে আমাৰ আ মানে মীন পালন এক অৰ্থনৈতিক দিশতো মানে উ লাভৱান হোৱা মানে
হয়, হয়।
হয়, হয়।
হয়, ধৰক মীন পা মীন পালনো ধৰক অ প্ৰতিবছৰে যিহেতু খিনি মাছৰে প্ৰয়োজন হয়। অ হয়, বহুখিনি মাছৰ আপোনাৰ অভাৱ আছে, কিছুমান মাছৰ আজি-কালি ধৰক বজাৰবিলাকত। সেই অভাৱ পূৰণ কৰিবৰ কাৰণে ধৰক প্ৰতিবছৰে আ আপোনাৰ ডাঙৰ ডাঙৰ বিল বা পুখুৰী হওঁক অ গাঁওবোৰত গাঁও গাঁৱতে হওঁক, চহৰতে হওঁক যিবিলাক ডাঙৰ ডাঙৰ পুখুৰী
হয়।
বোৰত আপোনাৰ মীন পালন কৰা হয়। সেই মীন মা আপোনাৰ ধৰক মাছৰ পোনাবোৰ আ অনা হয় আপোনাৰ। অ ফিছাৰী ডিপাৰ্টমেণ্টৰে পৰা হওঁক বা আপোনাৰ কিনি লৈ ক্ৰয় কৰি আনাৰ পিছত মাছৰ পোনা সেই বিলত আপোনাৰ
হয়।
অ, কিমান দিন মানৰ প্ৰয়োজন হয় এনে ধৰক? মীন পালনৰ কিমান দিনমান প্ৰয়োজন হয় মাছটো ডাঙৰ হ হোৱালৈকে আপুনি তাৰে বিষয়ে অৱগত নেকি?
হয়, উ আপোনাৰ যদিহে আমি আ ক'বলৈ যাও আ আপোনাৰ এ এবছৰৰ খুবেই আ প্ৰয়োজন। আ যদিহে আমি আ যে আপোনাৰ জুলাই মাহলৈকে আপোনাৰ পোলা মেলি দিয়া আ দেখিবলৈ পাওঁ আৰু ইয়াৰ পিছত আ আপোনাৰ নেক্স যেতিয়া আ আপুনি নেক্স পোনা দিয়াৰ আগত তেই সেই মাছসমূহ আপুনি বিক্ৰী আ কৰিব
হয়, হয় নদীৰ পৰা মানে উ উঠাব পাৰি আৰু নদী বা আপোনাৰ ধৰক ভুল হৈছে মোৰ। নদী নহয় আপোনাৰ। খাল, বিল পুখুৰীৰ পৰা। হয়, মাছখিনি ধৰক অ পুখুৰীৰ পৰা উঠাই কিনে আপোনাৰ ক'ত ক'ত ধৰক ক'লৈ, ক'লৈ পঠাব পৰা যায়, আমাৰ আ অসমৰ পৰা ক'লৈ ক'লৈ আ ৰপ্তানি কৰা হয়?
হয়।
হয়, জনাব।
হয়, আপোনাৰ আচ স্থান আ আপোনাৰ স্থান নিৰ্বাচন যেনেকুৱা ধৰণৰ যে আপোনাৰ আ সূৰ্যৰ পোহৰ পৰা বা আপোনাৰ বান পানী নোহোৱা আ মানে ওখ ঠাই ও বাচি ল'ব লাগে। এই আপোনাৰ আ উম লগত
মানে ধৰক আপুনি ক'বলৈ বিচাৰিছে হয়, মানে কেনেধৰণে মানে মীন পালন কৰিব লাগে আমি?
হয়, হয়, হয়।
হয়, নিশ্চয় আপুনি তাৰে বিষয়ে অলপ মোক জনাবচোন চমুকৈ। কেনেধৰণে
হয়, আপোনাৰ
লাভান্বিত হয়। হয়।
হয়, উ আপোনাৰ মাটিৰে আ গুণাগুণ খুবেই থকা জৰুৰী। আপোনাৰ বোকা, বোকা আৰু আপোনাৰ মানে
হয়।
বোকা আৰু বালি মিহলি হৈ থকা মাট টি আ অতিকৈ আপোনাৰ প্ৰয়োজন আৰু লগতে আ আপোনাৰ পুখুৰীটো পৰিষ্কাৰ মানে হৈ থকাত টো অতি জৰুৰী আৰু লগতে আ আমি মানে বেছিভাগ আমি দেখিবলৈ পাওঁ যে আপোনাৰ আ চুনী শিল মানে প্ৰয়োগ কৰা হয়। আ যাৰ ফলত আপোনাৰ আ উম, মানে পুখুৰীৰ পানী এ পানীৰ যিটো অম্লটা, আ তাৰ মানে হ্ৰাস পোৱান আ মানে দেখা পোৱা যায়, হয়।
হয়, আপোনাৰ ধৰক সমইছ, কওঁক-কওঁক।
হয় নি, আপুনি মাছৰ প্ৰজাতিৰ এ বিষয়ে অলপ কওঁকচোন মোক।
হয়, মাছৰ প্ৰজাতিৰ বিষয়ে মই যিখিনি হয়, যিখিনি মই অৱগত, মাছৰ প্ৰজাতিৰ বিষয়ে, বিশেষ কৰি অসমত আমাৰ আপোনাৰ অ গ্লাছ কাপ, চিলভাৰ ক্লাপ অ', ছিলভাৰ চিল চিল চিলভাৰ ক্লাপ আৰু আপোনাৰ
চিলভাৰ কাৰ্প হয়, চিলভাৰ কাৰ্প, হয়।
তাৰপিছত বৰালি, চিতল।
হয়।
আৰু আপোন অ', গৰৈ মাছ, শ'ল মাছ। কাৱৈ মাছ, হয়, এইখিনি, এই খিনি আপোনাৰ ধৰক, বেছিকৈ উম উম, মীন পালন কৰা হয়।
হয়, অসমত সাধাৰণ তে আপোনাৰ হয়, নিশ্চয়, অসমত সাধাৰণতে আপোনাৰ মানে মিশ্ৰিত ত মীন পালনেই এ কৰা হয়, হয়।
হয় হয়- হয়-হয়, ইয়াৰ দ্বাৰা আপুনি ধৰক লাভান্বিত ধৰক কেনেদৰে লাভ হৈছে আপু, মীন পালনৰ যোগেদি, আপুনি কি বুলি ভাবে। কেনেকৈ ধৰক মানুহবোৰ লাভান্বিত হৈছে।
হয়- হয়, আমি যদি ক'বলৈ যাওঁ কম সময়ৰ ভিতৰত মানে অধিক লাভ বুুলিব গ'লেই আপোনাৰ মীন পালনৰ বিষয়ে ক'ব লাগিব।
হয়- হয়। হয়, ধৰক মানুহ খিনি যিখিনি ধৰক মীন পালনত, হয়- হয়।
হয়, বৈজ্ঞানিক পদ্ধতিৰে যদিহে আপুনি
হয়।
আ মীন পালন কৰিম তেতিয়া আপোনাৰ এবছৰত-এবছৰত হয়-হয়, এবছৰত আপোনাৰ বহু মানে ধন উপাৰ্জন কৰিব পাৰি, হয়।
হয়, বহুতখিনি ধন ঘটাৰ এটা নতুন ধৰক দিশো আপোনাৰ, অ', মীন পালন, মীন পালনৰ যোগেদি ধৰক মই যিখিনি জানো
হয় আৰু লগতে আপোনাৰ গ্ৰাম্য অঞ্চলত মানে নিবনুৱা সমস্যা হ্ৰাস পোৱাৰো ইয়াৰ মানে আ এটা ডাঙৰ উৎস বুলিয়ে ক'ব লাগে
হয়, হয়, হয়, হয়। কিছু পৰিমাণে নিবনুৱা সমস্যাটো এই মীন পালন ব্যৱসায়টোৱে
হয়।
কিছু পৰিমাণ হ'লেও অকণমান হ'লেও কমাই ৰাখিছে বুলি ভাবোঁ মই। মীন পালন ধৰক গাঁৱে-ভূঞে কৰা দেখা যায় অসমৰ।
হয়।
হয়, ইয়াৰ সমস্যা কি কি বুলি ভাবে আপোনাৰ মতে? মীন পালনৰ কিছুমান ধৰক সমস্যা দেখিবলৈ পোৱা যায়।
হয়।
হয়, জনাবচোন।
হয়, আপুনি ও যে ক'বলৈ গৈছে যে কিছুমান
ধৰক আ আপোনাৰ আ পন যেতিয়া পুখুৰী বা বিল বিলত যেতিয়া পোনা দিয়া হয়, মাছৰ পোনা আ চোও পোনাবোৰচো চুৰি হোৱা মাছবোৰ চুৰি হোৱা বা আপোনাৰ আ বানপানী হোৱা বানপানীত গুচি যোৱা পোনাবোৰ উটি যোৱা, হয় নিশ্চয় জনাব।
হয়, হয়। হয়, নিশ্চয় আপুনি ক আ কৈছে যে মীন পালনৰ সমস্যা মানে প্ৰধান উৎচৱটোৱে হৈছে এইটো যে বানপানী। যেতিয়া আমাৰ বানপানী হয়, তেতিয়া আপোনাৰ সেই আ মানে আ যিবোৰ মানে মাছ আপোনাৰ পুখুৰীত থাকিব অ উম সেই পুখুৰীৰ পৰা মাছবোৰ ওলাই যাব আৰু লগ তে আপুনি কৈছে যে পোনা মাছৰ কথা যে পোনা মাছৰ কথাটো নিজে নগন্য যিহেতু বৰ্তমান সময়ত আপোনাৰ
হয়।
আ মানে বৈজ্ঞানিক পদ্ধতিতেই আপোনাৰ আ মানে পোনা উৎপন্ন কৰা হয়। আ গতিকে সেই পোনা সমূহ মানে বেছিদিন ধৰি আপোনাৰ ও মানে জীৱন নিৰ্বাহ উ কৰি নাথাকে। গতিকে উ তাৰ পৰা আমি উ মানে আ সেই বিষয়টোৰ ওপৰত আমি গুৰুত্ব দিয়া উম দেখ সেই জৰু বি মানে আম খুবেই কঠিন আৰু লগতে অ যো দি আমি ক'বলৈ যা আ ক'বলৈ যাওঁ বৰ্তমান সময়ত বহুত দুষ্কৃতিকাৰীয়ে আপোনাৰ মানে আ মীন পালনত মানে হেঁচা প্ৰয়োগ কৰা দেখা যায়। তেনেকুৱা ধৰণৰ আপোনাৰ যেনে কৈ আমি ক'বলৈ গ'লে যে আপোনাৰ অ ওম মানে মীন পালন আপুনি মীন পালন কৰিলে তাত আ আপোনাৰ আ সেই মীন পালন কৰা ঠাইত আপোনাৰ মানে আ বিহ দি বিহ দি থৈ গ'ল। আ তেতিয়া আপোনাৰ আ মীন পালনত বহু সমস্যা আহি পৰা দেখা যায়। হয়।
হয়, হয়। হয়, এনে মাছে আপোনাৰ কি কি খাদ্য মানে ধৰক যেতিয়া মীন পালন কৰা হয় তেতিয়া মাছক আহাৰ বা খাদ্য কি কি দিয়া হয় আপোনাৰ মতে জনাবচোন।
হয়, মাছক আপোনাৰ সাধাৰণতে যদি আমি ক'বলৈ যাওঁ আ আন আন বৈজ্ঞানিক আ পদ্ধতিত যিটো আপোনাৰ আ মাছৰ খাদ্য মানে এটা আ খাদ্য আছে। সেইটো প্ৰধানকৈ দিয়া হয় বৰ্তমান সময়ত আৰু লগতে যদি আমি ঘৰুৱা হিচাপত যদি আমি ক'বলৈ যাওঁ তে তিয়া আপোনাৰ আ, গোবৰে হওঁক বা আপোনাৰ যিটো আমাৰ সৰিয়হ তেলৰ, হয় হয়, লগতে আপোনাৰ যিটো সৰিয়হ তেলৰ পৰা ওলোৱা
হয়।
আপোনাৰ আ উম মানে যিটো আপোনাৰ অ কি উম কি হয়, যেতিয়া হয়, বাকীখিনি অৰ্থাৎ সিঠা যিখিনি ওলাই সেই সিটাখিনি উক দি এ মানে আমাৰ দে দিয়া দেখা যায়। আৰু লগতে যদি আমি দেখিবলৈ পাওঁ তেতিয়া আমি গম পাম যে আপোনাৰ আ যিটো আমাৰ ব্ৰইলাৰ মুৰ্গী যি যিটো আপোনাৰ আ মানে উম যিটো গোবৰ সেইটো দিয়াও মানে পৰিলক্ষিত হয়।
হয়, হয়, হয়। হয়, নিশ্চয় আপোনাৰ ধৰক পুখুৰীত পুখুৰী এটাত আ মীন পালন কৰিবলৈ কিমানমান গভীৰ গভীৰতা বা তললৈকে খান্দিব ল খান্দিব লাগে আপুনি জানে নেকি তাৰে বিষয়ে?
হয়, আ আপোনাৰ নিম্ন তম মানে আপোনাৰ উচ্চতা তেনেকৈ ধৰিব পৰা নাযায়, কিন্তু আপুনি অনুমানিক আপুনি অনুমান কৰিব পাৰে। যেতিয়া আপোনৰ বোকা যি যেতিয়া আপোনাৰ সেই ঠাইত বো কা মানে ওলাই তেতিয়া আপুনি মানে মীন পালন কৰিব পাৰে। মানে যেতিয়া বোকাময় ওলায়।
হয়। হয়, আপোনাৰ পৰা মীন পালনৰ বিষয়ে জানিব পাৰি মই খুবেই ভাল লাগিল মোৰ। আৰু আশা কৰো আগলৈ আপোনাক
হয়, আপোনাৰ পৰা মও নজ বহু নজনা কথা মীন পালনৰ বিষয়ে জানিলো। আ ধন্যবাদ থাকিল। আগলৈ এনেকুৱা ধৰণৰ আ কথা জানিম বুলি। হয়, ধন্যবাদ, ধন্যবাদ।